হেল্ল'
অ কি কৰিছ?
এ আছিলো এনেই মোবাইললৈকে চাই আছিলো ক,
আহ ভাত পানী!
ভাত পানী বনাব আৰু টো চাৰে বাৰটা ব বাঢিছে হে এটা মানত চাগে এটা দেৰটা মানে বনাবলৈ বহিবগে তহঁতৰ!
আমাৰো সেইেই একেই, এটা দেৰটা মানত বনাবলৈ যায়হে খাওঁতে বওঁতে তিনটা চাৰিটা বাজাগে।
উম আমইেনেকে বাকি ক!
কি খবৰ খাতি ভাল!
আছো আৰু ঠিক ঠাক মই তো খাইে থাকো সদায় যে সেইটোকে খাইে আছো মোবাইলতো সেইবোৰ কাপোৰ চাপোৰ চাই আছিলো।
অ অ একেই মইো মোবাইল বৰ কাপোৰ কাপোৰ চাপোৰে চাই আছিলো।
মই মানে তোৰ তিনিটাত টপ অৰ্ডাৰ কৰিছিলো। তাৰপিছত তোৰ আহ কেতিয়া ৰ উ পৰহি অহা কথা আছিলে উ তাৰপিছত তেনে আহেনে ন কৈছ নে আজি এটা অহা কথা হেডফোন এটা অৰ্ডাৰ আজি অহা কথা আছিলে আকৌ দিলে বোলে কালি আহিবা বোলে। ম আছে হেডফোনটো এবাৰ তই ইমান টাইম নাচাতে
কি কি
হেডফোন হেডফোন, তি হেডফোনটো আহিবলৈ ইমান টাইম লগিছে নে
তাকেহে ইমান সময় লগে ভাই চাবে না পৰা যে কিবা এটা অৰ্ডাৰ কৰিলে নহয় তোৰ এক মাহ দুই মাহ হৈ যাই গৈ না। আহে হে নাহে মই টপ এটা অৰ্ডাৰ কৰিছিলো আজি মোৰ সেই একমাহ দহ দহ বা পাঁচ দিন মান হবলৈ হৈছে আহাই নাই
হে
অ ইমান সময় লগাই নহয় চেভেনৰ পৰা অৰ্ডাৰ দিলে ফ্লিপকাৰ্টৰ পৰা এমেজনৰ পৰা দিলে বাৰু ইমান টাইম নলগাই। মোক আকৌ হেয়াৰ ষ্ট্ৰেটনাৰ এডাল লাগে। হেয়াৰ ষ্ট্ৰেইটনাৰডাল চাই ফুৰিছিলো আগাৰৰ এই থ্ৰী ৱান টো ল'ম বুলি ভাবিছিলো।
হম।
কেতিয়াবা চালে আকৌ পোন্ধৰশ দেখাই, কেতিয়াবা চালে দুহেজাৰ হৈ যায় আকৌ, যেতিয়া ল'ম বুলি পইচা থাকে তেতিয়াে দুহেজাৰ হৈ যায়, যেতিয়া পইচা নাথাকে এনেই চাওঁ তেতিয়া পোন্ধৰশ।
ৰাখি থৈ দিবি আকৌ পইচাটো।
অ পইচাটো ৰাখি পেলাই নি এইটো অৰ্ডাৰ দিব লাগিব এ লাগে। এ নহ এনেকা কিবা কিবি ধৰ কিবা ফা চন চাংচন থাকে। চুলি তুলি ষ্ট্ৰেইট কৰি পেলাই নিজৰে ভাল লাগে যাবলৈ।
মোৰ বাৰু ষ্টেটনাৰ হেয়াৰ্ৰায়াৰ আছে থি মাৰডালহে কিনি ব লাগিব
অ তাতে আকৌ চব আছে ষ্ট্ৰেটনাৰ, ট্ৰিমাৰ, কাৰ্লাৰ, তিনিটা থ্ৰন ওৱান মানে চাৰিটা কাম হয় তাত।
উম আদটু দূৰে গ লুল মাৰু বগাইাপৰি
অ তাকে লৈ লবি। আমাৰ মই অৰ্ডাৰ দিম বুলি। মোৰ পেহীহঁতে কি কৈছে, অ দিয়া দিয়া আমিও ষ্ট্ৰেট কৰিব পাৰিম আমিও কৰিব পাৰিম অ আমাক আকৌ মাললে বেয়া পায় মা মতে মে এইবাক চুলি এনে শিপ দি পেলাই। ষ্টেট কৰিলে কিবা কৰিলে। বেয়া হৈ যাব।
হয় বাৰু ইমান বেছি বাৰু ষ্ট মানে ম দি থাকিব নালাগে আৰু সেইবোৰ
অ সেইটোৱে অ বেছিকে হেৰি কৰি থাকিলে বেয়া হৈ যায় বাৰু, আকৌ হেৰিও নকৰে মানে তোৰ অ বেছি চুলি হলে ধৰ কি বেছি হেৰি হলে ভ বেছি হলেও আকৌ কেঁকোৰা কৰিবলৈ দিগদাৰ
অ হয় বাৰু দে মোৰ আকৌ মায়েকৌ পুৰা। কালাৰেলাই মই নিজেও কৰোঁ মাও কৰেৈ
এ তহঁতৰ মাৰ চখ আছে। আমাৰ মা যে চখ তখ একো নাই, এতিয়া মোৰো মন যায় ন এনো বাৰগাণ্ডি কালাৰ কৰিবলৈ, ধুনীয়াকৈ একদম পুৰা মানে চব এনেকা ষ্টাইল কৰিবলৈ মন যায়, আমাৰ মায়ে নিদিয়ে মোৰ পিয়াৰচিং কৰিবলৈও মন এনেকে কাণত ধৰ এনেকে ওপৰৰ পৰা মায়ে নিদিয়ে।
মোক মায়ে নিজে কৰি দিছে, পাঁচটা আছে মোৰ।
অ ভাই মই তোৰ মাক দেখিছো ন, তোৰ মাৰ চখ আছে ধুনীয়া মানে বহুত চখ আছে এনেকাা ষ্টাইলিছ মানে হৈ থাকিব মন। আমাৰ মতে মানে যিমান পাৰোঁ চিম্পল। ল হৈ থাক
মোৰ মায়ে বাৰু টেঁটু বনাইছে, তই হাতত তেটেঁটুও বনাই লৈছে।
এ মোৰো মন যায় এ মইও বনাম মই গালি শুনিলেও যি শুনিলেও টেঁটু এটা বনামেই, আৰু তোৰ হেৰিও কৰিম পিয়াৰচিংও কৰিম এনেকা কাণ পুলি কাণৰ।
উম অকলে এইটো কৰি চাবি হা, গানেদি ফুটালে কি হয় ইনফেকচন হৈ যায় কৈছো নহয় গানেদি মানে বহুতক। থকা হয় না মোৰতো মায়ে তটো তোৰ বেজিয়ে দিয়ে ফুটাই দিছে কিন্তু, গানে মই গানেদি মই যেতিয়া ফুটাইছিলো মই মানে। তোৰ মানে তিনিবাৰ মান। সুাবল লগীয়া য ফুটাও তে মানে ইনফেকশন হৈ গৈছিল ন এইটো তাৰপিছত তোৰ এইটো ফুটাটো মই বন্ধ কৰি থ আকৌ মায়ে অলপ ওপৰত ফুটাই দিছে, আৰু সিহঁতে ফুটাইে মানে গানেৰেদি ফুটাওতে মই ত গানেদি ফুটাওতে মই মানুহজনীৰ ৰ মানে দুখটো তেনেকে ফটকে মি দিয়া না দুখতো মানে ইমানকৈ নাপ সেই ফালে পাই যাই মানে ফটকে মানুহজনী ৰঙা হৈ পেলাই গৰমত মই থাকিব নোৱাৰ হৈ গৈছোঁ দুঘণ্টামান।
দিয়ে মানে ন মই আক ভবা নাছিলো মই ভাবিছিলো গানেদি ফুটালে দুখ চুখ নাপাই গানেদিয়ে বেছি ভাল হব।
অঁ ন মোৰ কিন্তু মানে ইনফেকশচন হয় মোৰ মোৰ এবাৰ হৈছিলে তোৰ কি পিছফালে তাৰ মানে এটা চাইডত ৰাইট চাইডৰে আছে নে লেফ্ট চাইডৰে আছে জানো মনত নাই বিশেষকে তোৰ মানে সেইটোত তোৰ এনেকে গোটাৰ এটা উঠি গৈছিলে এ পোহা এটা নিচিনা উঠি গৈছে তা পাছত মই সেইটো কি কৰিলো গৰম ভাৱ দি দি দি পিন্ সোমা পেলাই
অঁ মোৰ যে আগতে কি হয় জানো মই কিনা ফুলি পিন্ধিব নোৱাৰো নহয় কিনা ফুলি পিন্ধিলেগে মোৰ একে ভিতৰ ফালৰ পৰা কিবা টেমুনা এডাল উঠিয়েকে পকে ফুলি কি তেজ হয় পুজ ওলাই তাৰ পিছত আৰু এনেকে মই বহুত দিন ফুলি পিন্ধিব পৰা নাছিলো তাৰ পিছত এই যেতিয়া পাওঁ অকনমান ধৰ ধৰ টেন মান পাইছোৱে গে তেতিয়া পৰা আহে বটা অঁ মই একেবাৰতে কিনা ফুলিত একে এসপ্তাহ দুসপ্তাহ পিন্ধি থাকিব নোৱাৰো খুব বেছি এদিন এদিন পিন্ধিলে আকৌ দুদিনৰ দিনাখন মোক আন বিষাই যায়।
মই পাৰো আকৌ দেই মোৰ চব মানে মোৰ
নাই মই এই কিনা ফুলিতটো চুত নহয় ন সোণৰ ফুলি পাৰো সোণৰ পিন্ধি থাকিব পাৰো কিন্তু এই কিনাডাল মই কণ্টিনিউাচলি মানে দুই তিনিদিন একেলগে পিন্ধি দিব নোৱাৰো একে কাণ ফুলি একে তেজ ওলাই পুজ ওলাই যাব।
আমাৰ মা ওঁ নোৱাৰে কিনা বস্তু পিন্ধিব লে, কিন্তু মই হে ভাল মই চব পিন্ধিব পাৰোহি
অহ, তোৰ ভাল আমাৰ মই আকৌ নোৱাৰ আমাৰ মাই আকৌ পাৰে মায়ে চব পাৰে দেই।
উহ-হম উল্টা -উল্টা চব।
উল্টা -উল্টা আকৌ আমাৰ মানে এনেকা হয় আগফালে এজনী মানুহ আছে ছে আমাৰ মানুহজনীয়ে মানে হেৰি কৰিবলৈ এ তাঁত চাত ধৰ কিবা কুৰচা চুৰচা এইবিলাক বেনু চেনু চব এনেকা হেয়াৰ ষ্টাইল চব কৰিব পাৰে দেই। কিন্তু আমাৰ মায়ে নোৱাৰে আৰু তাৰপিছত আকৌ সিহঁতৰ ছোৱালী যোনে নোৱাৰে কিন্তু আমাৰ ঘৰ এনেকা হয় মই পাৰো মায়ে নোৱাৰে মানে উল ল্টা।
অহ, সেইটো চব উল্টা।
উল্টা- উল্টা অহ।
দেহৰহ ময়ো তোৰ অনলাইনত হে কালাৰ চাই আছিলো চুলি থ কৰিবলে।
কৰ -কৰ কিমান ভাল লাগে কৰিলে।
মানে এবাৰতো মই আগতে হাইলাইট কৰিছিলো ইলেভেনত থাকোতে হাইলাইট কৰিছিলো ন তাৰপিছত হাইলাইট টোতো মই মানে ৰুটচত ৰুটচত কৰিলে কি হয় চুলি পকি যোৱা চান্স থাকে না সেইবোৰত টো কেমিকেল মিলোৱা থাকে তাৰপিছত সেইটো কাৰণে ম তাৰছত মানে সেইটোতো ফেড বহুত দেৰি থাকে দুবছৰ ওপৰ হৈ গল না। তোৰ কালাৰ টো ফেড হৈ গল আৰু মইটো চুল চুলি কাটিয়ে থাকো বহুত জলদিকে লম্বা হয়। তাৰপিছত তোৰ হেনাও কৰি থাকো যেত জেতুকা লগাই থাকো সেইটো কাৰনেটো কালাৰটো চেঞ্জ হবই না মই মানে এটা কাৰণে সেনা আৰু জেতুকা লগাও কি চুলিটো আকৌ বেয়া হৈ নাযাওক যেন মানে কালাৰে যাউক দৰকাৰ পৰিছে চুলিটো বেয়া হব নিদো মই সেইটো কাৰণে লগাই থাকো সেইট ফেড হৈ গল মই তাৰপিছত সেই দিনাখন ৰহ যোৱা মাহত - যোৱা মাহত মই পাঁচশ ঊনৈশ টকা দি পেলাই কালাৰ এটা অৰ্ডাৰ দিলো তো বেৰি প্লাম বুলি কয় হা তোৰ কৰপা আনিছিল নাই ইকা নাই কেপা দিছিলো তাৰ পিছত তোৰ কি হল কালাৰটো যে মই যোনটো দিছো বেৰি প্লামটো সেইটো নাই বেলেগ কালাৰ মানে টোৰ ইমান গম নাপায় না সেইটো কালাৰ নতুনকে ওলাইছে। আৰু পেহীহত টো মানে গম পোৱা নাই মানে পেহী পাৰ্লাৰ আছে না আৰু সেইটো কালাৰ মানে ইয়াত মানে এবেলেভেল নাই বহুত কম আছে। তাৰপিছতে সেইটো কালাৰ নহয় তাৰপিছত মই এতিয়া মানে চুলিত মানে এইটো পাৰ্পল কালাৰ আৰু পাৰ্পল কালাৰ তোৰ ব্লেক চুলিৰ ওপৰত নুঠে কালাৰটো গ্ৰে হব লাগিব চুল তেতিয়াহে উঠিব তাৰ পিছত সেইটো কাৰণে নুঠিলে মোৰ পাঁচশ ঊনৈশ টকা গুছি গল মানে ইহত তেমানে পেকটটোতো বেৰি প্লাম -বেৰি প্লাম চবতে লিখা আছে ভিতৰৰ মালটো বেলেগ দিছে।
অহ, আচ্ছা সেইবিলাক মানে সিহঁতে ঘপলা কৰি দিয়ে ন?
অহ, পাঁচশ ঊনৈশ টকা লৈছে মোৰ গাত ফৰফৰাই গৈছে জানা মই নিজৰ পইচা এইফাল দি কিনিছো মই এইটো এইবোৰ পইচা চইচা মানুহে দিছিলে যে সেইবোৰ পইচাই দি কিনা তাৰপিছত এতিয়া ছা যে আকৌ পেহীক কৈ আছো কালাৰ আহেনে পেহীৰ কালাৰটো আনা পেহীৰ কালাৰ আনে নে বেলেগ আনে কজ মানে মই যোনটো কালাৰটো সেইটো নাপায়েই যেনেতেনে ষ্টকত পাওতে ফটকে কিনি থৈছিলো এইবাৰ এতিয়া চাগে মই মানে কিনি লব দুটা কিনি লাগিব উপায় নাই আৰু পইচা মানে পইচা গ'লেও যাব আৰু যা এক কলেজ ষ্টাৰ্ট হোৱাৰ আগত কিনি লব লাগিব।
এ গাত লাগি যায়ঠেত পাঁচশ ঊনৈশ টকা এনেকে এনেই অবাবত গুচি গলে গাত লাগি যায়।
সেইটো এটা কালাৰতে পাচ শ ঊনৈছ টকা। বা মই দুটা দিব লাগিব, মানে তোৰ কিমান হ'ব ছা, এহেজাৰ চল্লিছ টকা হ'ব।
অ সেইটোয়েটো ন, ইমান পইচা সোপা গুচি যায়।
পাৰে চ' আছিলে, পেহী পেহী তাতো মানে কালাৰটো নাছিলে, পেহীয়ে মানে এই বেৰী প্লামটো নাছিলে পেহীৰ ওচৰত অকল মানে তোৰ বেৰীটো নে প্লামটো কিবা এটা আছিলে বুলি হা। তাৰ পিছত অ' সেইটো তাৰপিছত সেইটো খতম হৈ গ'ল তাৰপিছত তাত সেইটো মানে অৰ্ডাৰ দিলে, অৰ্ডাৰ দি পেলাই আহাই নাই, আহাই নাই, আহাই নাই, তাৰপাছত আকৌ সেই যোৱা সপ্তাহত অৰ্ডাৰ দিছ, আহাই নাই এতিয়া,, কৰিব লাগে চুলিটো মানে তোৰ মানে এতিয়া কি হৈছে মাজতে মানে যোৱাৰ আগৰ কালাৰ কৰা মোৰ যোনটো মানে ফেড হৈ পেলাই অলপ কালাৰটো বেলেগ তাত অলপ অলপ কালাৰ বৈছ তেনেকে অলপ অলপ
অ' সেইটয়ে অলপ অলপ কালাৰ কৰিলে ভাল নালাগে নহয়, ভাল হেৰি কৰিব। পাৰিব লাগে, আৰু তহঁতৰ ভাল এনেকা পাৰ্লাৰ আছে বা নিজৰ পেহী হেতৰ মই আকৌ যাৰ তাৰ তাত কৰিবলৈও মানে ভয় লাগে নহয়, কিজানি আকৌ বেয়া হৈ যায়, কোনে কেনেকে ভালকে কৰে নে বেয়াকে কেই কৰে নে? এই পুতুককে এনেকে চাঞ্চ ল'ব নোৱাৰি ন, বোলে চুলি সোপা সৰি গ'ল। ভয় লাগে, অ'! চুলিৰ লগত আৰু মোৰ চুলিখিনি এনেও মানেকে ফুলি থাকে মই যে এইটো কি, কি কৰিলে ভাল হ'ব মানে চুলিসোপা যে মোৰ ইমান ফুলি থাকে কে
কি কৰিবি
এই অশান্তি এতিয়া মোৰ, মোৰোতো মন যায় ন, এনেকা ধুনীয়া ধৰ তপ চপ এনে কিবা কিবি পিন্ধি গৈছোঁ, চুলিখিনি মেলি যাও এনেকে মন যায় ন চুলি তুলি মে ধুনীয়াকে যাবলৈ, চিলুলিসোপা মেলিলে এনেকা ফুলে মানে জম্বাসুৰনি নিচিনা। নকয় একে ফুলি যায়গে। ত' ভাল নালাগে ন, কেনেকুৱা দেখিবলৈ শিকিবলৈ কেনেককা লাগে। এতিয়া তহতৰ চুলি খিনি ভাল ষ্ট্ৰেইট মানে, মানে পোৰা এনেকা একদম। ৱেভিও নহয়, মানে ষ্ট্ৰেইটো নহয় মানে, ভাল আৰু মানে ইমান ফুলি নাথাকে তহতৰ খিনি। কিন্তু মানে মোৰ চুলি সোপা ইমান ফুলি থাকে, একো এটা কৰিব নোৱাৰোঁ। মানে মই খালি খোপা, মই ই যেন মই এটা পনি টেইলো কৰিব নোৱাৰোঁ মানে, চুলি খিনি মানে ফুলি যাব পিছফালেকে, আকৌ যদি মই বাইক আগতো গুচি গ'লো। বাইকত কত গ'লেতো একেবাৰে আৰু সেয়া
সেই এটা কাম কৰিবি ৰ ঔটেঙাৰ যে যোনটো যে এইটো যে ওলাই যে তোৰ জেলটো যে ওলাই যে
ঔ টেঙাৰ। উম। তাৰপিছত
টেঙা সেইটো ধৰ জবাব ফুলৰ এই টো জবাব ফুল টোৰ যোনটো, মানে ভিতৰৰ যোনত জেল টো ওলাই যে, সেই কেইটা সেইটো লগাবা আৰু এল'ভেৰা লগাবি চুলিত।
এল'ভেৰা তাৰপিছত ঔটেঙা-ঔটেঙাৰ কি মানে এই হেৰি ছালৰ ভিতৰৰ হেৰি
ভিতৰত যে তোৰ যে অলপ যে টোৰ এটো আঠা-আঠা এটা ওলাই যে
অ-অ।
চুলিত লগাব লাগে সেয়া মই ত তোৰ কিবা কিবি আৰু তই বেছিকে এইটো জ তুকা ছেটুকা লগা ভাল হয় যাব, জেতোকা লগ
অ', জেতুকা লগাব লাগিব, সেইটোয়ে। এইখিনি কৰিব লাগিব।
আৰু এটা কিবা এটা হেনা বুলি কয় দে, কিবা এটা হেনা বুলি আছে, চিলি নে কিবা হেনা। বা বুলি কয় সেইটো লগালে ভাল, এইটো বহুত ভাল মই সৰুৰ পৰা লগাই আহিছো সেইটো, মোকতো মায়ে টো এইটাকে দুই তিনি বছৰৰ পৰা মোক সেইটো হেনা লগাই।
অ' মোৰ আকৌ এট এটাই প্ৰব্লেম মোৰ এলাহ, মানে এনে কে এইবিলাক পাত-চাত চিঙি কৰি আ নি মিক্সিত পিচি, মূৰত লগাই ৰখি, আকৌ মূৰ ধো কৰ আহ মানে মোৰ ইমানে এলাহ সেইকণ কৰিবলৈকে মোৰ মানে সময় নাই তেনেকা।
উপায় নাই আৰু এতিয়া ডাঙৰ হৈছে আৰু কৰিবতো লাগিবই আৰু
কৰিব লাগিব অ' মানে ষ্টাইলো ভাল লাগে, আকৌ পিছত আকৌ কৰিবলৈ আকৌ এলাহ, সেইডালহে কথা।
সেইটোৱে পাৰ্লাৰ ট্ৰিটমেন্ট কৰাতকে সেইবোৰ কে ইউজ কৰ ঠিক হৈ যাব, তেনেকে কিবা কি ইউজ কৰিলে, আকৌ তই নাৰিকল তেল লগাবিচোন, নাৰিকল তেল নাৰিকল তেলত এল'ভেৰা চেল'ভেৰা মিলাই পেলাই। সপ্তাহত দুদিন দুদিন কে লগাই থাকিবচোন ভালে হৈ
অ'! অ'!
আকৌ এই, যোনি গুটিতো, যোনি গুটি, চনি গুটি তে দিপেলাই লগাবি।
কি যোনি গুটি কি হয়?
এ এটা কিবা এটা গুটি হয়। মাৰিলে পাবি এইবোৰ? চিয়া চিতটো লগালে
অ চিয়াচিত ভাল আৰু চিয়াচিত খালেও ভাল বাৰু দেই।
উম। কিন্তু ঠাণ্ডা দিনত সেইটো খাব নোৱাৰে তোৰ কফ বহি যাব।
অ ঠাণ্ডাদিনত খালে আকৌ ঠাণ্ডা দিনত খালে কফ বহি যায় নেকি?
মানে সেইটো তিয়াই থব লগীয়া হয় না ৰাতিত, ৰাতিটো ঠাণ্ডা হৈ থাকিব পানীটো। তাৰপিছত তেনেকে মানে ঠাণ্ডা পানীটো খালে জানোটো ৰাতিপুৱালে জানো তেনেকে খাইদিলে কপ চপ বহি নাযাব জানো, সেইটোৱে ঠিক আছে দে।
দে হ'ব দে, ৰাখিছ অ অ। উ উম